এম
অ শুনিছানে?
হয় শুনিছো আপুনি এইকেইদিন কি পথাৰতে লাগি আছে নি?
হয় পথাৰ এতে লাগি আছো।
অ কালি আপোনালোকে কি কঠিয়া ৰুলে? হয় হয় কালি আপোনালোকে কি কঠীয়া ৰুইছে পথাৰত এইটো চিজনত তেতিয়া
আমি ৰঞ্জিত ৰুইছো এতিয়া ৰঞ্জিতৰ ছিজেন ৰঞ্জিত কঠীয়া ৰুইছো
অ কিমান সময়ৰ পৰা কিমান সময় লাগে কোৱাই আপোনালোকে
আঠটা পা চাৰিটালে
অ
কালি দুবিঘা ৰুলো
দুবিঘা মাটি হৈছে কিমানজনী আছিলে।
তিনি জানি
অ মালিকৰ ঘৰত কিবা অসুবিধা অ খোৱা বোৱা কি কি দিছে কোনিবা সুবিধা পাইছিলে নিে আপোনালোকে তাত
নাই পোৱা খোৱা বোৱা বৰ ধুনীয়াকে দিছে কালি গৰমতটো বেছি নেমু চবত দিছে প্ৰথমতে চাহ আৰু বুট ভাজি এনে সনেকে দিলে তাৰ পৰা নেমু চৰবত দিলে তাৰ পৰা মাংসই ভাতে খুৱালে লাষ্টত
অ উ মানুহ ঘৰত মানুহ কিমান আছিলে খেতি জাত কৰিছেগৈ মানে
মানুহ লোৱাত আহে অকল
অ লৰাটোৱে গোটেইখিনি কাম অকলে কৰিছেনে
আহ অকলে কৰিছে কঠীয়া তুলিছে মৌ দিছে কু মাৰিছে আলি দিছে চব কৰিছে
এনেকে আৰু আপোনালোকে আৰু ক'ৰবাত ৰুবলৈ যাব নে নেযায়।
যাম
বতৰ পানী সুবিধা হ'ব লাগিব চাগে।
বতৰ পানীৰ সুবিধা হব লাগিব আজি লেখিয়া ৰ'দ হলে আমি ৰুব নোৱাৰো। অ
অ ইয়াৰ পিছত আৰু কি কঠিয়া ৰ'ব আপোনালোকে এতিয়া চিজনত
এতিয়া এড চিজনৰ ৰঞ্জিতে ৰুম
তাৰপিছত
অলপ দিনৰ পিছত পি জেপি তাৰপা উ বৰা নানিয়া চকোৱা যি আছে চাব ৰুম আৰু
অ বৰা বৰা ধানটোৰ পৰা কি হয় মানে কি বনাব পাৰি কেনেকে খায়
অ বৰা ধানৰ পৰা কি হয় জল পান গাখিৰেও খাব পাৰি বগা পিঠা বনাব পাৰি
হয়
কোম চাউলো বনাব পাৰি ব বৰা চাউল বৰা সেনেকুৱা
হয় আমি কিছুমান দোকানত ভজা চাল পাও যে মেম আমি কিছুমান দোকানত ভজা চাল পাও সেইখিনি কেনেকে বনাইনো।
বজা চাউল ধান তিয়াই ফুট দিব লাগিব গৰম পানী কৰি তাত তিয়াই থব লাগিব লাগিব তিয়াই থৈ উ কোমলিলে ধান টো কোমলিব লাগিব কোমলাৰ পিছতহে তাৰপিছত পিছত ভাজিব লাগিব কেৰাহী
নে হয়নেে দুদিন তিনদিনমান লাগে
নাই একেদিনাই নহয় দুদিন লাগে আৰু একেদিনাই কৰিৈ কৰিব পাৰি দুদিনতো কৰিব পাৰি যেতিয়াই মন যায় আৰু বোলে মোৰ ভাজিবলৈ সময় নাই এসপ্তাহ থাকক তেতিয়াও পাৰি। তেনেকুৱা- কোনো কথা নাই মানে এইটো আজিয়ে কৰিব লাগিব বুলি- যেতিয়াই মন যায় তেতিয়াই তুমি
অ ৰঞ্জিত ধান টো যে কৰে ইয়াও- উপকাৰটো মানে কৃষক বিলাকে যে সোনকালে কেলেকয় হেনো- ধান টো বছি দীঘল হয় নে ওখ হয় নেকি ন। হয় নি কাটিবলৈ ভাল নাই বেয়া।
বেছি ওখ নহয় চাপৰে হয় ৰঞ্জিতৰ বহুত বেছি। বেছি বুলি কয় নাজানো আৰু ইমান মই ইমান নাজানিম খেতি খেতিয়কেহে বেছি- বেছি জানিব ময়ো খেতি কৰো বাৰু হ'লেও- আমি ইমান মাইকী মানুহে এইবিলাক বিষয়ে ইমান নাজানো।
অ
ধানটো চাপৰে হয় বাৰু কাটিবলে ভাল হয় বেয়া নহয়। তাকে সেই মুঠিটো লওঁতে এগোচাহাহে সোমায়
অ যত অ তাৰমানে আপোনাৰ হেই ধানখিনি পকাত দম মাটিত মানে পৰি নাযায় আৰু দোৱাৰ সময়ত সুবিধা হয় দহ জেগা হলে-
দোৱা সময়ত এ কোনো দিগদাৰ নহয় মানে থিয় হৈয়ে থাকে। সেইকাৰণে ভাল আৰু-
অ জহা ধানৰ খেতি কৰে নে নকয়।
জহা ধানৰ খেতি আমি বৰকে নকৰো জহা ধানতটো খুব মানে কম হয় সেইকাৰণে- আমি খেতি নকৰো ইমান।
উ খেতিৰ ওপৰত আপুনি জহাৰ অ কওক কওকচোন কি কৈছিলে।
যিবিলাক ধানতকে জহা ধানৰ সেইটো ইমান গোটটো মানে বেছি নোলায়। সেইটো কাৰণে আমি ইমান নকও
অ জহা ধানতটো কিন্তু অলপ মাৰ্কেটত দামতটো বেছি আছিলে
দামতটো বেছি অ সেইটো কথা গম পাও বাউ উম কৰিব পাৰি কিন্তু আমাৰ খেতি বাতি টি ইমান বেছি নহয় যে সেইকাৰণে নকওঁ আউ,
এ অসমীয়া মানুহে এবিধ জলপানৰ ধান আছে যে নানিয়া নানিয়া খেতিতটো কৰে নকৰে। আপোনালোকে এক
কওঁ কওঁ নানিয়া খেতি কৰো এ নানিয়া। লাগেই নানিয়া ধান মই মই ধান বহাওঁ বহাই মই কমল চাউল কৰওঁ নানিয়া ধান লাগেনো আৰু
কোমল চাউল, অকল ঘৰত খাবলৈ কয় নে নে বিক্ৰী কৰে।
বিকি কৰো।
বিকি কৰে।
ব্যৱসায় ভিত্তিতো মই কোমল চাউলটো কৰো
আপুনি কিমান মান কোমল চাউল বেচিব পাৰে এবছৰত-
এবছৰত বহাই থোৱাৰ লগতহে কথা। ত্ৰিশ কেজি চল্লিশ কেজি মানো বেচিব পাওঁ -
অ মানে খোৱা অ খুচুং চাচুং কে মানে কিবা এটা বিকি- কৰিব পৰাকে মানে-
কৰিব পাৰো অ তাককে চলাই থাকো আউ তাৰমানে ব বঢ়াই থগ তাপাছত মও বৈ থাকোগ তাত-
এ অসমীয়া গামোচাখন বইনে নবয় আজিকালি কিছুমান কোম্পানী গামোচাবোৰ বেন কৰিছেতো বয় ন এইবিলাকৰ আপোনালোকে এখন গামোচা বৰতেনে কিমান সময় লাগে
এদিনত মই আঢৈখন গামোচা বব পাও
একাঠিত কেই ফুট বা একাঠিত কেই কঠি লাগে এখন গামোচা হবলৈ মানে তেনেকুৱা কিছুমান কাটি চিষ্টেম আছে
মই কাঠি চিষ্টেমত নলগাও মোৰ খনৰ চিষ্টেম হে কাঠি চিষ্টেমত ইমান মোৰ নাই মানে
অ মানে
তেনেকে তেনেকে গামোচা কাটি চিচ ষ্টেমত নলগাই চাদৰ হে কাটি ষ্টেমত লগাই তিনি কাঠি তিনি কাঠি এখন চাদৰ হয় কিন্তু গা গামোচা ক কাঠি চিষ্টেমত নলগায়
অ এইখিনিযে এই কাম খিনি আপুনি ববিন কৰে নে নে আগতে উঘা চেৰিকি ব্যৱহাৰ কৰে তেনেকুৱা এটা অই ঘাগ খিনি
আগতে উঘাত কৰিছিলো এতিয়া উঘাত নকৰো হেৰি ববিনত কওঁ যতত আগতে হেৰি হাতেৰে লেতিয়াব লাগে তাৰমানে হাতে ঘূৰাব লাগে উঘাহ ঘূৱাব লাগে
অ
আজিকালি আকৌ সেইটো চিষ্টেম নাইকিয়া হল উঘা নাইকিয়া হল দেখিবলেকে নাই উঘা এতিয়া আকৌ ববিন ওলালে ববিনতে কও
অ কোনটো সুবিধাজনক আছিলে উঘাটো নে নে ববিন
উঘাটো সুবিধাজনক নহয় হাত ধোৱা উঠি যাহে কিন্তু কবিনতে ভাল যতৰে ঘূৰাই থাকিব লাগে আৰু ইফালে ধৰিগলে হ'ল এইটো সুবিধা যতৰতটো সুবিধা
অ এইখিনি কাম অকলে কৰে ন আৰু কাৰোবাক লগ লাগে মানে কৰিবলে
মই চববোৰ অকলেই কৰি থাকো মিৰিয়াৰ সময়ত এটা লাগে আও এজনী লাগে আও
আহ আপুনি এতিয়া তাঁতশাল
হয় আপুনি এ হাতশালত বয় নে মেচিন শাল এনেকে ব্যৱহাৰ কৰে
মই হাতশালতে বওঁ মেচিন শালত নবওঁ
কেইজনী মান মানুহ দেখোন আপোনালোক লগ হৈ দেখোন মেচিন শাল গোটাই এটা ইণ্ডাষ্টী চিষ্টেমত কাম কৰিব প আপোনালোকে
পাৰি ইণ্ডাষ্ট্ৰী চিষ্টেমত কিন্তু উম বহুত টকা লাগিব নহয় আমাক সেইকাৰণে আমি হাত শালতে চলাই থাকো
আহ এতিয়া কিবা লগাই থৈছে নে ৰুবলে মা আ পুনি ত ই সময়ত বৈ মেলি বোলে দুটকা এন স এয়া ববলৈ এতিয়া সময় পাই জানো যে পথাৰলৈও যায় দেখোন
অ ববলৈ পাও মাজে মাজে বওঁ আৰু যিকন খালী থাকো সেইকণ সময় বওঁ ৰাতি দিবব পাম
ৰাতি পাই বব ন
ৰাতিও বওঁ ফুল বচা তাত নহলে ৰাতিও বওঁ ফুলতো নাবাচো আৰু চকুৰ দিগ দাৰ হয় বুলি
পোহৰৰ ব্যৱস্থাটো লাইনতো কণ্টিনিউ থাকে নি আপোনালোকৰ তাত
থাকে লাইট থাকে এইটো চাৰ্জিং আছে চাৰ্জিং লগাই ল'ম লাইন গলেও দিগদাৰ নাই হা
হয় আপোনালোকে এনে বাৰীত খেতি পথাৰ কৰে নকয় কিবা শাক পাচলি ধৰক গৰু খাদ্য বাৰীত কি কি কি হয় এনেই
এনেই জিকা আছে কোমোৰা আছে কেৰেলা আছে টিহু আছে থকাত চবেই আছে তাকে এতিয়া ভালকে লগা হে নাই
এইবছৰ কিবা বতৰ অসুবিধা সেইকাৰণে থকা নাই নে যোৱ বাৰতকে এইবছৰ কম
যোৱাবাতকে এ বছৰ কম বতৰৰ জহত একেৰা বৰষুণ দি থাকিলেও বস্তুবোৰ নহয়।
অ বৰষুণতটো বেছি মানে
বৰষুণটো বেছি
অ অ এতিয়া আপোনাক এই খেতিত নামিছে হয় খেতিৰ পৰা উঠি কি কৰিম বুলি ভাবিছে মানে কিবা ধৰক তাঁতশালকে ধৰি কিবা কাম
খেতিৰপা উঠিও তাতকে লগাব লাগিব আকৌ
তাত লগাব লাগিব
তাত লগাম তা হ ভাদত নামঘৰলে যাম
অ ভাদতটো নামঘৰত নাম লয় ৰাইজে
নাম লয় গোপিনীয়েহে নামঘৰলে যাম ভাদত
খন এখন আম আম বিলাকে মানে কওঁ এয়া এতিয়া এল পি স্কুল আৰম্ভ হ'ল আৰু পুৰি সকলৰ শেষা
হয় কথাটো
হয় বছৰতোত মাত্ৰ অ অ অ ত্ৰিশটা দিন পায় সকলো ওলাই যায় ভালো লাগে মন বিলাকো ভাল লাগে মানুহ বিলাকৰ যাব লাগে আপুনিও যাব
যাওঁয়েই মই যাওঁৱেই সদায় ভাল লাগে গৈ। নগলে বেয়াহে লাগে।
আহ।
উ তাৰাপা ভাত খালে নাই এতিয়া?
ভাৰ আমি দিনটোৰ ভিতৰত এসাঁজেই খাওঁ।
হয়নি আদিকুৱা কি হেয়া চলিলে?
ভাত খালো ধৰক আমি অলপ আজি মাছ আছে। ছিলিলে। তাৰপিছত এইটো ছিজনত ধুনীয়া বস্তু এটা খাবলৈ পাওঁ আমি মানে খৰিচা। জানে গম পাই অ খৰিচা পিটিকা আৰু মাছ আছিলে তাৰ পৰা জিকা আলুু গুটি চব। সেয়া। খৰিচা আপোনালোকে বনাই নবনাই খৰিচা কিন্তু।
খৰিচা বনাও, খৰিচা বনাও, খৰিচা ভাজিও খাওঁ।
খৰিচা ভাজি খায় নে নে কেঁচা গাজতটো ভাজি খায়।
খৰিচা গা এ হেৰিটো গছতটো আনি পেলাই কোমলকৈ, আমি ভাজি খাওঁ ইকণ খৰিচা বনাও।
ঠিক আছে তেতিয়াহলে যেতিয়া আপুনি ভাজি খাই সি গাছ।
আহ।
বনোৱাৰ পিছত তিন দিন মানৰ পিছত যেতিয়া টেঙা শুব লাগিব তেতিয়াহে তাক খৈচা কয়।
অ গম পাই আছো।
অ বাহ পুলিৰ পৰা খৈছা খৰিছা বহ, পুলি পাব নাই পাহাৰীয়া বাহ আছে নাই বাৰ পাহাৰীয়া বাহৰ খৰিছাতো,
আমি পাহাৰ পৰা হে আনো ঘৰত নাই। ত নে কি অ উ আপোনালোকৰ ঘৰতে আছে নি?
নাই নাই নাই মোৰ এনেকে মানে পাৰ্চেল অহা দি আহে।